কি কৰি আছা?
আছোঁ ৰবা এনে।
অ', কিবা কামত ব্যস্ত আছিলা নেকি?
নাই এতিয়া।
অ' খবৰ ভাল?
আছো দিয়া, তোমাৰ?
মোৰো ভালেই দিয়া।
আজি, মই এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ বুলি ভাবিছিলোঁ।
কোৱাচোন।
আজি মই আহ, আমাৰ ছাত্ৰ জীৱনৰ বিষয়ে অকণমান আলোচনা কৰিব বিচাৰিছো, যিহেতু ছাত্ৰ জীৱন মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় বুলি কোৱা হয়।
হয়, বুজিছো মই।
হয় আহ, এই সময়তে মানুহৰ জ্ঞান আহ, আহৰণ কৰে আৰু ভৱিষ্যৰ বাবে, নিজকে প্ৰস্তুত কৰে।
নিশ্চয়, ছাত্ৰ জীৱন মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। সেয়েহে আমি, এই সময়তে মানুহে জ্ঞান আহৰণ কৰিব লাগে। ভৱিষ্যতৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগে। যাতে আমি এজন ভাল মানুহ হওঁ, ভালদৰে এখন ভাল সু সমাজত বাস কৰোঁ, সৰুক, নীতি শিক্ষা দিব পাৰো। ডাঙৰক শ্ৰদ্ধা মৰম দিব পাঁৰো।
হয়, আহ ছাত্ৰৰ মূল কৰ্তব্যই হৈছে মনোযোগেৰে পঢ়া শুনা কৰা, আৰু ভাল, ভাল চৰিত্ৰবোৰ আহৰণ কৰা, আৰু ডাঙৰৰ প্ৰতি সন্মান সমায় আহ, উম, বয়সৰ, বয়সৰ সৰু অ, ভাইটি- ভণ্টীসকলৰ প্ৰতি মৰম এইবোৰ ছাত্ৰ জীৱনৰ এক অ, ভাল চৰিত্ৰ বুলি গণ্য কৰা হয়।
ছাত্ৰ জীৱনে মানুহৰ জ্ঞান আহৰণ কৰে আৰু ভৱিষ্যতৰ বাবে নিজকে প্ৰস্তুত কৰি ৰাখে। ছাত্ৰৰ মূল কৰ্তব্যই হৈছে মনোযোগেৰে অধ্যয়ন কৰা। আৰু মানুহৰ জীৱন কেনেদৰে সলনি হয় মানুহক কেনেকে জ্ঞানী কৰে ভাল এজন নাগৰিক কৰি দিলে ছাত্ৰ জীৱনৰ সময়ৰ মূল্য বহুত। হয়নে বাৰু?
হয় আ যিহেতু ছাত্ৰ জীৱনৰ সেই সময়খিনি অতি মূল্যৱান হয় আৰু অ, সঠিক সময়ৰ অ, ব্যৱহাৰ কৰে যদি ছাত্ৰসকলৰ সফল সফলতাৰ পথত আগবঢ়াই যায় ছাত্ৰ জীৱনতে আৰু তেওঁলোকে কেৱল পঢ়া শুনাতে নাথাকে আ যিহেতু তেওঁলোকে সেই সময়ত খেলা ধূলা কৰে বা সাংস্কৃতিক আ অনুষ্ঠান সমূহতো আগবাঢ়ে বা শাৰীৰিক ব্যায়ামৰ অ, ব্যায়ামো সমানেই গুৰুত্বপূৰ্ণ দিয়ে।
হয় দিয়া আমি ছাত্ৰ জীৱনত আমাৰ বহুতখিনিয়ে আমাৰ ব্যৱস্থাপনাত জৰিয়তে এই সমস্যা দূৰ কৰিব পাৰো শিক্ষকসকলৰ ভূমিকা কেনে? শিক্ষকসকলে ছাত্ৰসকলক সঠিক সেই দেখুৱাই জ্ঞান লাভ কৰাত সহায় কৰে। আৰু ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে, সৰুক কেনেকৈ মৰম কৰিব লাগে সেইবোৰ আমাক শিক্ষকসকলে স্কুলতে শিকাই দিয়ে।
আজিকালি কিন্তু ছাত্ৰ-ছাত্ৰীসকলে বহুত অ, সমস্যাৰ সন্মুখীন হয় যেনেকৈ ধৰি লোৱা আজিকালি অ, যিহেতু মোবাইল ফোনৰ যুগ বা সামাজিক মাধ্যমৰ যুগ ত' তাতে যিহেতু বহুতো ভুৱা বাতৰি ওলাই বা যিহেতু সামাজিক মাধ্যমটো অ, ক'ব গ'লে ছাত্ৰসকলৰ বাবে অ, যিহেতু অ, আমি অ, অকণমান অ, তেওঁলোকৰ বাবে যিহেত তু বেয়া বুলি ভাবা যায় সামাজিক মাধ্যমটো ত' অ, সেয়েহে যদি এ সামাজিক মাধ্যমটো তেওঁলোকে অতিকৈ ব্যৱহাৰ কৰি থাকে তল সেইটো আসক্তিৰ এটা ডাঙৰ সমস্যা হৈ পৰে সেই এই সমস্যাবোৰ কেনেক কৈ দূৰ কৰিব পাৰি তুমি কি কোৱা?
অভিভাৱকৰ উৎসাহ আৰু সহযোগিতাই ছাত্ৰক আগবাঢ়িবলৈ সাহস দিয়ে। ছাত্ৰই জীৱনত কেৱল সোণালী সময় বুলি কোৱা হয় কাৰণ সেই সময়তে মানুহে জ্ঞান অভিজ্ঞতা মূল্যবোধ আহৰণ কৰে। ভৱিষ্যতে কৰে তেন্তে এজন আদৰ্শ ছাত্ৰ কেনেকুৱা হোৱা উচিত তুমি জানানে নাই?
হয় অ, যিহেতু শিক্ষকসকলে ছাত্ৰ- ছাত্ৰীসকলক এক ভা এক দিয় প্ৰথিক পথ দেখুৱাবলৈ দেখুৱায় আৰু যিহেতু তেওঁলোকে অ' ছাত্ৰসকলক ভাল, ভাল জ্ঞানবোৰ অ' লাভ কৰাত সহায় কৰে। সেই কলে, সেই বাবে আমি অ' শিক্ষকসকলকো সন্মান কৰিব লাগে, বা অভিভাৱকৰো ভূমিকা বহুত বেছি থাকে যিহেতু
হয়, দিয়া সঁচা কৈছা জীৱন সকল জীৱনৰ একেবাৰে ঠিক কৈছা তুমি। ছাত্ৰৰ জীৱনত কৰা পৰিশ্ৰমেও ভৱিষ্যতৰ সফলতা নিৰ্ধাৰণ কৰে। আমি ধৰি আমি ছাত্ৰ জীৱনৰ বিষয়ে বহুত কথাই নাজানো। তুমি অলপমান কৈ দিবাচোন, অভিভাৱকৰ উৎসাহ আৰু সহযোগিতা কেনেকে ছাত্ৰক আগবাঢ়িবলৈ সাহস দিয়ে কেনেকৈ আমাৰ ছাত্ৰ জীৱনতোক সোণালী সময় বুলি কোৱা হয়। এইবোৰ অকমান মোক বুজায় দিবাচোন।
হয়, নিশ্চয় যিহেতু অ' কাৰণ এই সম এই বয়সটোত মানুহৰ মানুহে জ্ঞান অভিজ্ঞতা বা আন অন্যান্য ধৰণৰ যিবোৰ জ্ঞান আহৰণ কৰে বা সেইবোৰ উম, তেওঁলোকৰ ভৱিষ্যলেও অতি অ' কাম অ' আহে যিহেতু অ', তেওঁলোকে সেয়ে এজন আদৰ্শ ছাত্ৰৰ সৎ শৃংখলাবদ্ধ বা পৰিচ দায়িত্বশীল হোৱাটো খুবেই অ' জৰুৰী বুলি ভবা যায়। নহয়নে বাৰু?
হয়, এজন আদৰ্শ ছাত্ৰ ঘৰত হোৱা উচিত। আচলতে ছাত্ৰ জীৱনৰ সকলো জীৱনৰ খেতি এটা একেবাৰেই থিক ছাত্ৰ জীৱন কৰা পৰিশ্ৰমৰ ভৱিষ্যতৰ সফলতা নিয়ম হয়, নহয় নি বাৰু?
হয়। এইটো, অ' ছাত্ৰ জীৱনৰ এক অ' পৰিশ্ৰমী ভৱিষ্যতৰ বাবে তেওঁলোকে সফলতাৰ বাবে নিৰ্ধাৰিত কৰে বা অ', আজিকালি অ' যিটো তেওঁলোকে অ' ভাল ফ ভৱিষ্যতৰ বাবে এ ৰ'বা যিহেতু অ' ছাত্ৰসকলৰ মূল কৰ্তব্য অ', ভালদৰে পঢ়া শুনা কৰা। অ', নিজৰ অ' জীৱনত এটা লক্ষ্য ৰাখা আৰু সেই লক্ষ্যটোৰ বাবে নিজেই অহৰহ চেষ্টা কৰিব লাগে অ' সেই পোনটো যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ এটা, এটা নিজা সপোন থাকে, ত' সেই সপোনৰ পিছত অ' তেওঁলোকে যিটো মানে অ' কষ্ট কৰে, সে টো, সফল একদিন হ'লেও সফল হয়েই নহয়নে বাৰু
হইয়েই, এই সময়তে মানুহে জ্ঞান অভিজ্ঞতা আৰু মূল্যবোধ আহাহৰণ কৰে। মোবাইল ফোন, সামাজিক মাধ্যয়মৰ প্ৰতি, অনলাইন গেমৰ প্ৰতি অত্যাধিক আসক্তি হয়, এইবোৰ ডাঙৰ সমস্যা। হয় এই সমস্যাবোৰ কেনেকৈ দূৰ কৰিব পাৰি? আমাৰ সমস্যা চাহ বহুত মই বহুত ধৰণে দূৰ কৰিব পাৰিম। যযবোৰে নিজৰ ভাল পোৱা কামটো কৰি নিজৰ আ খেলা-ধূলা কৰি নিজৰ পঢ়া-শুনা কৰি, এইবোৰ কৰি ই সামাজিক মাধ্যয়মৰ পৰা দূৰ থাকিব পাৰো।
হয়। আ যিহেতু আ ছত অ'
হয় নেকি?
আমাক গোটেইখিনি গম পালোয়েই বাৰু তোমাৰ ধৰি লোৱা আমাক শিক্ষকসকলে কি শিকায় আমাক শিক্ষকসকলে কি কয়। সেইবোৰতো আমি শিক্ষকৰ, গুৰুৰ কথা শুনিব লাগে। সেইবোৰত-সেইবোৰ শুনিলেহে আমাৰ ভৱিষ্যয়তে ছাত্ৰসকলৰ ভাল ভৱিষ্যতৰ কামনা কৰিব পাৰো। নহয়নে বাৰু?
হয়, আ যিহেতু ছাত্ৰসকলৰ এই কৰ্তব্যই যে গুৰুজনাই কোৱা কথাবোৰ মানিব লাগে। যিহেতু শিক্ষাগুৰে ভালৰ কাৰণে আমাক কয়, বা জীৱনৰ উন্নতিৰ হক কে তেওঁলোকেও, তেওঁলোকৰো কিছুমান সপোন থাকে যে আ-আ তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীবোৰ সকলোৱে ভাল হওঁক। সেয়ে ছাত্ৰ-ছাত্ৰী আমাৰ শিক্ষকসকলৰ কথা শুনিব লাগে বা আমাৰ মা-দেউতাৰ কথা শুনিব লাগে সেয়াই আৰু।
অ', হয় দিয়া। এইবোৰে আমাৰ অ', নিজৰ তোমাৰ জীৱনটোত সফল হবলৈ বহুখিনি আগবঢ়ায়। নহয়নে বাৰু?
হয়। পিছে আজি তোমাৰ লগত এ এই ধুনীয়া বিষয়টোৰ ওপৰত কথা পাতি তি খুব বেছি ভাল লাগিল। আশা কৰিছোঁ তুমিও কিবা মোৰ পৰা শিকিলা আৰু ময়ো তোমাৰ পৰা ব বহু কথা শিকিলোঁ ছাত্ৰ জীৱনৰ ওপৰত।
সেয়ে আজি খুব বেছি ভাল লাগিল, এই বিষয়টোত কথা পাতি! আশা কৰোঁ আমি আগলৈও এনেকৈ আ আৰু বি-নতুন নতুন বিষয়ত নতুন নতুন অভিজ্ঞতা পাম চাগে। তোমাৰ কেনে লাগিল বাৰু আজিৰ এই বিষয়টোৰ ওপৰত কথা পাতি?
ভালেই লাগিছে দিয়া। তোমাক ধন্যবাদ ইমানখিনি তুমি মোক জ্ঞান দিয়াৰ বাবে
আ ঠিক আছে। আজিলৈ ইয়াতে সামৰিছোঁ।
উম, ধন্যবাদ।